অ',
মই এনে আছিলো ৰ'বা, তুমি?
হয় মইয়ো এনেই আছিলোঁ ৰ'বা, চাহ পানী খালা?
অ', নাই ৰবা, তুমি?
অ', নাই নাই মইয়ো খোৱা নাই ৰ'বা, খাও আৰু।
অ', হয় কোৱাচোন, কি কাৰণে বা ফোন মাৰিলো আজি?
অ', হয় মানে এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছিলোঁ।
অ', হয় নেকি? কি কি বিষয়ে কথা পা বুলি ভাবিলা।
হয় বিষয়টো ইমান সেই নাছিলে মানে বিষয়টো আছিলে নদী সংৰক্ষণৰ ওপৰতে মানে আজিকালি নদীবিলাক যেনেধৰণে লেতেৰা মানে জাবৰ জোথৰ আৱৰ্জনাই ভৰি পৰিছে তাৰ বিষয়ে ক'বলৈ, মানে তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছিলো আৰু। নে তুমি কি ভাবা?
অ', তুমি ঠিকেই ভাবিছা, আৰু পা দিব পাৰি যিহেতু নদী আমাৰ জীৱনৰ এক অমূল্য সমপ পদ আৰু আ, আ। আৰু মানে পানী কৃষি এইটো মীন পালন আহ যাতায়ত এনেধৰণৰ বহু ক্ষেত্ৰত আৰু নদীৰ আহ গুৰুত্ব অসীম আৰু।
হয় আজিকালি মানে নদীবিলাক বহুত লেতেৰা হৈ পৰিছে ত' তাৰ বিষয়ে তুমি কি ক'বা?
অ', হয় সেইটো আহ তাৰ বিষয়ে ক'মনো আৰু কি যিহেতু সেইবিলাক আমাৰে ভুল ধৰা মানুহৰে ভুল আৰু কাৰণ আমি যদি আহ নদীবোৰ এনেদৰে জাবৰ জোথৰ পেলাই থাকো তো নদীবোৰনো কেনেকৈ চাফা হৈ থাকিব আৰু আৰু নদীবোৰতো আমিয়ে লেতেৰা কৰিছো ন মানুহবোৰে লেতেৰা কৰিছে কি বুলি কয় যদি আমি এ এ এনেকুৱাই কৰি থাকোতে আহ এনেকুৱাই নদী প্ৰদূৰ্ষন হৈ থাকিব আৰু
হয় হয় তুমি ঠিক কৈছা, আমাৰ মানুহ বিলাকৰ গাতে দুখ আছে বুলি ক'ব পাৰি, কাৰণ মানুহ বিলাকে বহুত নকৰিবলগীয়া কাম খিনি কৰে যেনে নদীত বা নলা নৰ্দমাত জাবৰ জোথৰ বিলাক পেলাই আৰু সেই নলা নৰদমা আমাৰ পৰা যাই জাবৰ খিনি কোনোবা এখন নদীত পৰেগৈ সেনেদৰে নদীখন বহুত দূষিত হৈ পৰিছে আৰু সেই নদীৰ পানীৰ পৰাই মানে বহুতো, ক'বলৈ গ'লে বহুতো বিষাক্ত বেমাৰ আজাৰ আজিকালি বিয়পিবলৈ ধৰিছে।
অ', হয় তুমি ঠিকে কৈছা আৰু মেইন কথা এইটো যে আমাৰ কি এতিয়া কল কাৰখানাবোৰ বেছিভাগ নদীৰ ওচৰতে বনাই আৰু তাৰে, যোনবিলাক আৱৰ্জনা আছে বা, অলাগতিয়াল পদাৰ্থ আছে, গোটেইবোৰ আমাৰ অ', মানে আহ কল কাৰখানাৰ নদীবোৰত পেলাই দিয়ে যোনবিলাকৰ কাৰণে, আহ কি ভাবা কল কাৰখানাৰ কিমান বিষাক্ত বিষাক্ত বস্তু থাকে ত' তাৰে পৰা যদি এইবিলাক আমি নদীবোৰত পেলাই দিও, তাৰে কিমান এতিয়া জলজ প্ৰাণী বহুত আছে, কাৰ নদীবোৰত ধৰা তোমাৰ কিমান মাছ, কাছ, ডলফিন এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে, ত' যদি আমাৰ এনেকুৱায়ে বিষাক্ত বস্তু বিলাক লেতেৰা আৱৰ্জনা সকলোবোৰ যদি আমি নদীবিলাকত পেলাই থাকো তেন্তে সেইবিলাকো মৰি যাব আৰু মানে, আৰু ধৰা এতিয়া সৰু সৰু নদীবলাক, আহ মানুহক ক'লে কব এই সৰু নদীটোত পেলাইছো কিনো হ'ব বা কি কথা কিন্তু সেই নো সৰু সৰু নদীবলাক গৈ গৈ যে ডাঙৰ সিহঁত মানে ধৰা এতিয়া কিমান পই নৈ লগ হৈ কেনে আমাৰ ব্ৰহ্মপুত্ৰখন হেই হৈছে ত তাত যাই কেনে পৰিবটো গোটেইবিলাক এনেকুৱা প্ৰদূষণ হৈ আছে ন।
হয় হয় তুমি ঠিক কৈছা, আ যি ধৰণে তুমি মাত্ৰ ক'লা যে বিভিন্ন ধৰণৰ মাছ, কাছ, ডলফিন আদি বিভিন্ন ধৰণৰ, তেওঁলোক মৃত্যুমুখত পৰিব পাৰিম নহয় এতিয়ালৈকে অত্যাধিক মানে বহুখিনি সংখ্যকে এই, মৃত্যুমুুখত পৰিছে আৰু, সেইবোৰ আমাৰ বাবে অতি এটা, মানে বিশেষ ক্ষয় বুলি কব, মই বিচাৰিম কাৰণ যদি জীৱ বা জন্তু আমাৰ পৃথিৱীৰ পৰা যদি নোহোৱা হৈ যায়, তেতিয়া উম আমাৰ বাবে এতি, বিশেষ ক্ষতিকাৰক হ'ব আমাৰ বাবে, তুমি কি কবা ইয়াৰ বিষয়ে?
হয়। আমাৰ লগতে আৰু সেইটো এতিয়া ধৰা কিছুমান মাছমৰীয়াসকল, তেওঁলোকৰটো জীৱিকাই হৈছে ন এনেকুৱা মাছ মাৰি পেলাই বজাৰত বিক্ৰী কৰিলে। নিজৰ জীৱি নিৰ্ভৰ কৰি থকা। ত যদি এতিয়া আমাৰ এনেকুৱা বা-বা হেৰি আমি বিলাক প্ৰ-প্ৰদূষন কৰি থকাৰ ফলত যদি এনেকৈ মাছ বিলাক মৰিয়ে থাকে তে তেওঁলোকৰ জীৱিকাৰ কি হ'ব ন। মাছমৰীয় সকলে কেনেকৈ জীয়াই থাকিব? তেওঁলোকৰ যদি এনেকে মাছ মাৰি পেলাই বজাৰত বিক্ৰী কৰিব নোৱাৰে, তেওঁলোকে নিজৰ পৰিয়ালটোক কেনেকৈ পুহ পাল দিব। ত সেইটোয়ে কথা ন। ত মই ভাবো যে, আমি অ', মানে আহ ধৰা আমিতো এতিয়া গোটেই সেইখনক বুজাব নোৱাৰো ন, চব মানুহেকেটো আমি বুজাব নোৱাৰো। ত মই ভাবো যে আমি এজন-দুজন ধৰা আজি মই কৰিলো, আজি তুমি কৰিলা এনেকুৱা আমি এইবিলাক বন্ধ কৰি যাব লাগ গে। আ ধৰা আমাৰ সন্মুখতে কোনোবা এজনে নদীত জাবৰ-জোথৰ পেলাই দিলে, ত আমি তেওঁলোকক মানা কৰিব লাগে, যে এনেকুৱা নকৰিব ন'হলে বা নকৰিবা। ন'হলে বা আমাৰেটো বিপদৰ সন্মুখীন হ'ব লগা হয় ন আমি।
হয়, হয়। আৰু নদী সংৰক্ষণ কৰিলে, নদীক-নদীক দূষণ আৰু অবৈধ দখল, বালি খনন আৰু অন্যান্য ক্ষতিকাৰক কাৰ্যৰ পৰা ৰক্ষা কৰি ৰখাকে এক স্বাভাৱিক প্ৰবাহ বুলি ক'ব পাৰি। যেনে আজিকালি নদীৰ পৰা বিভিন্ন ধৰ ধৰণৰ বালিবিলাক হে কৰা হৈছে। ত' তেতিয়া সেই বালিবিলাক যদি ওলাবলৈ যায়, তেতিয়া সেই বালিবিলাক ওলাওঁতে পাৰত বহুতো খহনীয়া হয়, সেই খহনীয়া দি নদীটোতো অলমান প্ৰভাৱ পৰে বুলি মই ক'ব বিচাৰিম।
উম, ঠিকে কৈছা।
হয়। আৰু তুমি যে ক'লা কৃষি কাৰ মানে মাছ ধৰা, তাৰ পাছত আহ মানে মাছমৰীয়াসকলে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছে। ত' সেনে সেই ক্ষেত্ৰত ক'বলৈ গ'লে যদি সকলো মাছবিলাক বা সেই যদি নোহোৱা হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ জীৱিকা কি হ'ব? ত' সেইবিলাক ভাবি পেলাই মানুহবিলাকে নিজৰ যি যি কৰিব নালাগে, সেইবোৰ নকৰিলে ভাল হয়।
হয়, হয়। এইটো ঠিকে কৈছা। আৰু ধৰা এতিয়া তোমাৰ আ-আ ওচৰৰ যোনবিলাক আ গছ-গছনি আছে। নদীবোৰৰ ওচৰৰ গছ-গছনি, সেইবিলাক আমাৰ মানুহ বিলাকে জানাইটো গছ-গছনিবিলাক কাটি পেলাই আছে। ত মই ভাবো যে এনেকুৱা গছ-গছনিবিলাক আ যিমানে কাটিব তাৰে এতিয়া তাৰে ওচৰৰ মাটি খিনিতো গছৰ শিপাডালে এনেকুৱা খামুচ মাৰি ধৰি থাকে ন, যদি তাৰ আমি গছবিলাক কাটি থাকোতে গৰাখহনীয়া আৰু সৃষ্টি হ'ব পাৰে। ত এনেদৰে আমি সকলো কথা ভাবিব লাগিব। অকল এটা কথা ভাবিলে নহ'ব, আমি গছ কটাৰ পৰা আৰম্ভ কৰি নদীত পানী নেপেলাব কাৰণে আ সকলোবোৰ আমি এটা এ এফালৰ পৰা ভাবি যাব লাগিব। কাৰণ যদি আমাৰ এতিয়া গছবোৰ কাটিব তাৰ বাবে তাৰ ফলত আ সেইফালে গৰাখনীয়া হ'ব। সেনেকুৱা হ'লেওতো আ বহুত এনেকুৱা নদীবোৰো আমাৰ শেষ হয় ন, ত আমি যদি নদী সংৰক্ষন কৰিবলৈ যাওঁ তে আমি এফালৰ পৰা চাই যাব লাগিব। তুমি কি কোৱা?
হয়, হয় আৰু মানে নদীৰ সংৰক্ষণৰ বাবে আমি কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব পাৰোঁ যেনে ধৰা উম নদীত আৱৰ্জনা নেপেলোৱা আৰু ক'বলৈ গ'লে প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে আৰু তুমি যে ক'লা কি মানে গছ, গছনি ৰূপণ কৰিবলগীয়া হয় আৰু নদীৰ কাষত। যদি গছ, পুলি ৰোৱা হয় তেতিয়াহলে উম নদীৰ মানে কাষটো মানে নদীৰ পাৰটো গছ খিনি খামুচ মাৰি ধৰিব তাৰ পিছত উম কাৰখানা বৰ্জ তাৰ পিছত শোধন নকৰাকৈ নদীত এৰিব নালাগে যেনে ধৰা কাৰখানা বস্তু। টো সেইদিন আৰু ক'ত পেলাব ত' সেইখিনিতো নদীতে পেলাব লাগিব, তাৰপিছত সেইখিনি যে মানে মানে ফিল্টাৰ কৰি পেলাই যদিহে নদীত পেলোৱা হয় তেতিয়া যদি তাতে যদি বেছি যদি ধৰা বিষাক্ত হম পদাৰ্থবোৰ তেতিয়া নাথাকে তেতিয়া গছ গছনি অ' চৰি। মানে আহ অ মাছ, কাছ মানে বিভিন্ন জীৱ জন্তু বিলাকত বেছিক ক্ষতিবোৰত নহ'ব ত' জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে, এইবোৰৰ ক্ষেত্ৰত নহয় জানো?
হয়, হয় তুমি ঠিকে কৈছা আৰু তুমি এতিয়া চাবলৈ কলা আমাৰ আ গংগা নদী খনে সেই। এইখন আমাৰ কিমান পবিত্ৰ। কিন্তু আ তাৰ কিমান এতিয়া জাবৰ জোথৰেৰে ভৰ্তি হৈ থাকে তুমিটো জানায়ে?
হয়, হয় তাতে মানে এটা অন্ধবিশ্বাস হৈ গৈছে যে, তাতে যদি অস্থিৰত্ব হয় তেতিয়া আত্মাটোই শান্তি পায় কিন্তু সেইটো নহয় আচলতে, অহ নদীখন যিহেতু উম পবিত্ৰ নদী ত' সেইখন আমি দূষিত কৰিব নালাগে কাৰণ যদি দূষিত কৰো আমাৰ বাবেই উম ক্ষতিকাৰক কাৰণ গংগা নদী আমাৰ এক গৌৰৱ বুলি ক'ব পাৰো হয়নে নহয়?
ঠিকে সেইকাৰণে আমি আমাৰ আ যোনবিলাক গৌৰৱ আমাৰ অ' ইতিহাসৰ কিবা নহয় কিবা এটা জৰিত হৈছে ত' আমি বিলাক সংৰক্ষন কৰি ৰাখি ৰখাটো আমাৰ দায়িত্ব।
আৰু এতিয়া ক'বলৈ গলে আমাৰ অসমৰ ঘৰৰ নদীখনে যত ধৰা ধৰি লোৱা সেইখন কিমান লেতেৰা হৈছে ত' সেনেকে মানুহবিলাকে যদি নিজৰ, নিজৰ উম মানে সেইবিলাক যদি নকৰে। তেতিয়াহ'লে সকলোবোৰ আমাৰ ভালদৰে মানে চব সকলোৱে আমি যত্ন কৰি যদি ৰাখো তেতিয়া আমাৰ বাবে ভাল হ'ব আৰু। সকলোৰে বাবে ভাল হব এতিয়া। কিমান দোষিত ত, পানী ওলাইছে তাৰ পৰা। তুমি চাগে দেখিবলৈ পাইছাই।
হয় হয়, তুমি ঠিকে কৈছা, আৰু মোৰ মতে চৰ পাৰে কঠোৰ আইনৰ প্ৰয়োগ কৰি নদী প্ৰদূৰ্ষন দূৰ কৰিব লাগে।
হয় হয়, ইয়াতে চৰকাৰৰ ওপৰত বহুখিনি মানে নিৰ্ভৰ কৰি থাকে, আৰ মানে ক'বলৈ গ'লে নদী কেৱল পানীৰ উৎসহেই নহয়, এই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, তাৰপাছত বহু জীৱ জন্তুৰ মানে আশ্ৰয় মানে ঘৰ বুলি মানে আশ্ৰয়, তাৰ পাছত অৰ্থনৈতিক উন্নয়ন সহায়ত কৰে, তাৰ পাছত নদী সুস্থ থাকিলে কৃষি মৎস্ পালন আৰু মানুহৰ জনসাধাৰণৰ সহজ হৈ পৰে বুলি মই ভাবো।
হয় তুমি ঠিকে কৈছা নদীসমূহ সুস্থ থাকে, কৃষকসকলেও যথেষ্ট পানী লাভ কৰে, তুমি কি ভাবা?
হয় হয় যদি, উ নদীখন যদি ভালে থাকে তেতিয়াহ'লে, কৃষি মানে খেতি পথাৰখনত পানী দিবলৈ অতি সহজ হৈ পৰে বিশুদ্ধ পানীবোৰ।
হয়, তুমি একেবাৰে ঠিক কৈছা। তাজ যে তোমাৰ লগত নদীত সংগত নৰ বিষয়ে কথা পাতি মোৰ বিৰাট ভাল লাগিল, মই কিছুমান বহুত নজনা ক
তোমাকো মই যিখিনি জানো মই কব পাৰিলো, হয় নি তোমাৰ পৰা বহুত আজি জানিবলৈ পাৰিলোঁ আৰু তোমাৰ লগত কথা পাতি বহুখিনি ভাল লাগিলে।
হয় হয়, ঠিক আছে আমাৰ আমি বেলেগ এদিন আৰু আন এটা বিষয় লৈ আলোচনা কৰিম দিয়া।